হেল্ল'
কি কৰিছা?
এ', আছোঁ দিয়া এনে, তুমি?
ময়ো এনে আছোঁ দিয়া। ভাত খালানে নাই?
অ', খালোঁ, খালোঁ। তুমি খালা?
উম, মইয়ো খালোঁ দিয়া। মই বোলো খবৰ খাতি লোৱাই নাই। বহুত দিন খবৰ এটা ল‌ওঁ ৰ।
ভালে কৰিলা।
অ', অ', বহুত গৰম তোমালোকৰ তাতো নে? বৰষুণে নাই ন'? হয়, দিয়া। বৰষুণতটো নহ'লেও বেয়া।
ইমান গৰম পৰিছে অকণ বৰষুণ, চৰষুণ হ'লে বা বতাহটো ভাল লাগে
আগৰ দিনৰ, আইতাহঁতে যে কয় সেই জেঠৰ বাৰশৰ বুলি নকয় জানো? অ', মই, অ' পাঁচটামান মাৰিলে নেকি আজিলৈ তাকেই ন? আগৰ দিনৰ মানুহে কিন্তু ঠিকেই কৈ দিয়া ন, সেই টো মতে দিয়ে চলিয়ে আছে
আৰু এটাত তোমাৰ, এতিয়া জেঠ, জেঠ যোৱা ভাদলে ভাদ মাহলৈ, এইটো একেবাৰে, ভাচোৱা ভাদ মাহৰ গৰমত যে, সেই ইমানেই গৰম হয়, মানে, মানু মানুহে কাপোৰ শুকুৱাব লাগে বুলি কয় সেইদিনত, মানে, অ', কাপোৰ যদি শুক কোৱা, তুমি সেই আকৌ বছৰটোলে সেইবোৰ কাপোৰ ৰ'দত নিদিলেও
অহ হয় দিয়া। অহ, হয় দিয়া। আমাৰ আগতে যে আইতা আইতাই কৈ থাকে মানে আৰু মোৰ মায়ে কৈ থাকে, আইতাই আগতে বোলে বাহিৰত বহি ৰ'দ নাথাক-মানে ৰ'দ দিলে ন? বত বতাহ নিদিয়ে নে? বতাহ আহ আহ কৰি থাক একেবলে বাহিৰত চোতালতে বহি, এই সেনেকুৱা হ'ব হ'গৈ নেকি আৰু ৰ দিনত, সেই আগৰ দিনত কিমান, কি? অহ, তাপটো বাঢ়ি গৈ আছে। খিনি কি জানানে মানে কি হৈছে, উম, জন সংখ্যাটো মানে ইম মানেই বৃদ্ধি হৈ গৈছে মানে মানুহৰ মানে কি হৈছে, অহ? থাক কিব জেগা নাই। কীয়া হৈ গৈছে। অ, অ কাটি পেলাব লগা হৈছে, সেইটো কাৰণে, ও। কোৱা। অ, সেইটো কাৰণে তোন, আও বাটত থাকা, অ সেইটোৱে অ, বাটত থকা গছ-গছনি বিলাক কাটিছে, মানে কাট তাৰ কাৰণে কি হৈছে জানানে, তাপটো বেছি পৰা হৈছ।
বহুত-বহুত গাড়ী মটৰ কিমান বাঢ়িছে গাড়ী মটৰ পৰা ওলোৱা ধোঁৱাবোৰ
তোমাৰ মানে পৰিৱেশটো নচ ত কৰা মেইন কাৰণেই সেইটো। উ, প্ৰদূষণ মানে, অ চব ফালৰ পৰা, তোমাৰ সেইটো কাৰণেও আজিকালি চৰ্দি কাহ বেছি থাকে মানুহৰ চাবাচোন। উম বেছি হৈছে মানুহৰ। অ, অ সেইটোয়ে মানে তুমি মানে এনেকে একোৱে কৰিব নোৱাৰা।
কইব নোৱাৰি অ। সেইকাৰণে মানুহ মানে আজিকালি, অকন গাঁৱৰ পৰিৱেশলে যাব বিচাৰে, শান্তিত থাকিব বিচাৰে, এতিয়া তুমি চোৱাচোন কিমান গাড়ী ইমত
অ', সেইটোৱে-সেইটোৱে আৰু তুমিতোনাও বিশেষকে টাউনৰ জেগাত থাকিবই নোৱা এনি টাইম গাড়ী চলিয়ে থাকে। ৰাতি দিন তোমাৰটোন আও ৰা
এনি টাইম ভাবা, এনি টাইম তাপ, গাড়ী মটৰৰ পৰা ওলোৱা তাপটো এনি টাই
অ', লাগিয়ে আছে, সেইটোয়ে আজিকালি বেমাৰ
আৰু যে তোমালোক এই যে নাৰ্চাৰী এটা খুলিম বুলি কৈছিলা
অ, খুলিলো নহয়, ও খুলিলো। এনে মানে কি কৰিলো পট থম মানে অলপ পুলি বেলেগত-বেলেগত গলো নাৰ্চাৰী বিলাক গৈ পেলাই চালো, তাৰ পৰা আনিলো ধৰি লওক ফুলৰ পুলি বিলাক আৰু তাৰ পিছতে মানে কি লেচু কলম দিলো। তেনেকে তাছ আমৰ কলম দিলো। আগ কৈ নাৰিকল সৰু সৰুতে যে লাগে যে আজিকালি, সেইবিলাক আনিলো আকৌ তামোলৰ পুলি আজিকালি হাইব্ৰীড এটা আছে নহয় তিনিবছৰ চাৰিবছৰতে লাগে। তেনেকুৱা অলপ তোমাৰ হেৰি কৰিলো আৰু, অ, তেনেকে আনি মানে অ অ মানে কি হৈছে, প্ৰথম মানে আমি অলপৰ পৰা মানে হেৰি কইছ আৰম্ভ কৰিছো, বস্তু খিনি চব অলপ অলপ। ফুল হওঁক, নেমু হওঁক, যিখিনি বস্তু লাগে, অ, আৰু মানে কি জানানে? এতিয়া অ', সৌ আও মানুহক মানে বিশেষ তামোল পাণ এই খিনি বা লাগেই হয় নে নহয়। তামোলৰ পুলি খিনি তোমাৰ কি হয় ব্যৱসায় কৰিবলৈ ভাল হয়। হয় মানে সেইটো মনে তামোলৰ পুলি অলপ তাৰ পিছতে আমি মানে, অলপ মানে, লেচু মানে ৰুইছিলো নিজক ঘৰৰ বাৰীতে। তাৰ পিছত ভাবিলো কিয় কলম দিলে বোলো ইয়াৰ তো আমাৰ পুলি হয় ধুনীয়াকে তেনেকে আমি বহুত খিনি বে
অ' বহুত লাভ আছে এইটো তুমি যদি এইটো ব্যৱসায় লোৱা, লাভ আছে আমাৰ এতিয়া ওচৰে পাজৰে বহুত খিনি মানুহে কৰি আছে নহয়, বহুত উপকৃত হৈছে তাৰ পৰা, আৰু মানে কি জানা এতিয়া আমি যদি তাত গুটি গুটি অলপ তুমি আনা এক কেজি দুই কেজি। কিবা হৰ গুটি যদি পেলোৱা ননৰ গোট, এই বগা চন্দন এনেকে অ, সেইবোৰ গুটি তুমি কেজি চিছ দুই কেজি আনিলে এক কেজি গুটিতে তুমাৰ মানে বহুত খিনি পুলি ওলাব। সেই পুলি খিনি তুমি বেছি বহুত টকা।
অ' হয় আকৌ, আৰু চন্দনৰ কিমান দাম চোৱাচোন চন্দনৰ কম দাম নেকি ন ইমান অলপমান চন্দন কিনিব গ'লে
অ' এনে অ' আৰু তোমাৰ যেতিয়া পুলিটো অকন ডাঙৰ হ'ব, তেতিয়া মানে তোমাৰ সেই গছজোপা সৈতে মানে বিচাৰি আহে।
অ' এনেকে, মই মানে আগতে চন্দনৰ এইটো কৰা নাই। তেনেহলে মই কৰিব লাগিব গম পাইছা, যদি চন্দনতটো কৰিলেও য ইমান সুবিধা হয়। অ
অ', তেনেকুৱা অ তেনেকুৱা মানে তুমি বহুত গছ পাবা যিবোৰ তুমি গু গুটি কেজি চিষ্টেমত অ গুটি কিনিব এতিয়া আমাৰ ঘৰত আম আছে, এতিয়া আমাৰ মানে এ ইয়য়া তেনেকুৱা কৰিছে যে, মানুহে আমৰ গুটিবোৰো মানে এনেই খেদাব নিদিয়ে। চবে মানে গুটিবোৰ বিচাৰি বিচাৰি আহে এই নাৰ্চাৰীৰ কাৰণে। কবা তোমালোকৰ লাগিলে মই লৈ যাম অ', অ'। এতিয়া চোৱা এতিয়া এ, এ, গুটি যদি কেজি কিনে? এক কেজি গুটিত কিমান ল'ব? বৰ্তমান বিছ ত্ৰিছ টকা এটাত তোমাৰ মানে লৈ যাব কিন্তু এটা এটা পুলিতে পিছত অ', তে যেতিয়া মানে পলিঠিনবোৰ ভৰাব মা ভৰাব যেতিয়া গুটিটো হ'ব অলপ বহা পিছত তে সেই সেই এটা এটা গুটিৰ পৰা অ', এটা পুলি জি যিমানখিনি হ'ব তালে তোমাৰ যিমানখিনি হোৱা বহুত
উম হয় দিয়া অ', বহুত লাভ হয়। অ', বহুত দাম হয় আৰু তোমাৰ এইবিলাক চেগুন হওক হয়নে কাঠৰ কাৰণে কিমান উপকাৰী চোৱা, সেয়া যদি তুমি ৰুই ললা আৰু নহ নহ'লে যদি বাগান এখন বনাই ল'ব পাৰিলা, অ', বহুত ডাঙৰ দামী দামী আৰু মাজত তে তোমাৰ চৰকাৰফালৰ পৰাও গ-গছ চুবলৈ কিছুমান দিছিলে নহয়, সেইখিনিও তোমাৰ মানে বহুত ভাল প্ৰথমতে মানে মানুহ বিলাকে ভাবিছিলে কি বা পুলি দিছে। চিনি নাপায় নহয় আমাৰ মানুহে হয় নাম বিলাক, জানে এই মেগনি বুলি যে এজোপা গছ দিছে যে বহুতে নামটোৱে ভাল, ভালকে নাজানে কি উপকাৰ, একো গম নাপাই পিছতহে গম পাইছে যে, পৰা কিমান
উপকাৰ অ নহয় তুমি যিকোনো গছো, নলগা গছ, গছৰ পৰা তোমাৰ অপকাৰ কেতিয়াও নহয় খালি উপকাৰেই হব তোমাৰ উম চ এইকাৰণে মানে মানুহে কি কৰিব লাগে যিয়ে নহওক খালি এতিয়া গছ ৰুব লাগে।
অ' গছ ৰুব লাগে কিন্তু কিন্তু সেয়ে গছতুয়ে মানুহে কমকে ৰুৱা হৈছে, তোমাৰ এতিয়া কি হৈছে জানানে? অঁ কাটিছে মানে কি জানা আগত দিনত মানুহ মানে ডাঙৰ ডাঙৰ বাৰী হয় তোমাৰ ঘৰৰটো সৰু গোটেই অ সৰু আৰু এতিয়া মানে কি হৈছে যিহেতু মানুহৰ ইমান জন বাঢ়িছে হয় জনসংখ্যা ইমান বৃদ্ধি হৈছে তোমাৰ থাকিব জেগা নাই। কোনোবাই যদি ধৰি ল অলপমান মাটি কিনিছে তাতে যিখিনি গছ আছে তোমাৰ মাজত কা
অ এতিয়া মানে আগতে মানে চোৱা এ আগতে মানে যত অ যি খিনি ঠাইত এজন মানুহ আছে এতিয়া তাতে চাৰি ভাগ কৰি চাৰিজন থাকিব লগা হৈছে, অ আগত সেই চাৰিজনৰ পৰা আকৌ বাঢ়িছে তেনেকে মানে মাটিখিনিত
তোমাৰ একেই আছে সেই একেই অ, সেইটোৱে সেইটোৱে সেইটোৱে সেইটোৱে হৈছে আজিকালি মানে। তোমাৰ মানে কি আগৰতে আগতে কি হৈছিলে জানে নে? তোমাৰ কাঠ বিলাক চব ঘৰৰে। চেগুন হওক, গমাৰি হওক এইবিলাক ৰুৱে ঘৰৰ মানে তোমাৰ ঘৰ বনালে কাঠ মানে কৰো পা কিনিব নালাগে তাক তুমিম দুডাল গছ কাটিলা সেই দুডালৰ পৰা তোমাৰ ওলাই যায়
তাৰ কথা ভাল হৈছে কিন্তু এই নাৰ্চাৰী যদি তুমি খুলিব মানে খুলিছা নহয় অ কিন্তু সেই তাপ পায় সেইটো কাৰণে মানুহেজিকি আকৌ গছ গছনি ৰুবলে লৈছে ন বহুত খিনি হ'ল
কি মানে মানুহ বিলাকে বহুত মানে এতিয়া আমাৰ ঘৰত কোনোবা আহিছে আমাৰ পৰা সি বোলে পাঁচটা গছ পুলি ল গৈছে অ তেওঁলোকৰ পৰা বেলেগে দেখে দেখিছে তেনেকে কিন্তু বহুত মানুহ আমি
এতিয়া মানে মানুহখিনি অকণ বুজি পাইছেতো সেইটো কাৰণে মানে অকণ অ সেইকাৰণে
খিনি এতিয়া গম পাইছে যে গছৰ যে উপকাৰিতা কি অনুভৱ কৰিছিল অ লাগিবই গছ নহলেতো মানুহ হ'বই নোৱাৰে ন নোৱাৰে কোনো থাকিব নোৱাৰে মান টোতো হ'লে ফল মূলৰ পৰা আদি
উম আজি অ আজিকালি চোৱাচোন তোমাৰ মেট্ৰিক পাছ কৰক হায়াৰ ছেকেণ্ডৰী পাছ কৰক গছ পুলি এটাৰ সৈতে দিয়েই আৰু তুমি ৰুবই লাগিব গছ পুলিটো উম
মানুহে, কেনেকে ইমান ভাল ভাল গছ
কাটি দিওঁ এতিয়া চোৱা এজোপা পুৰণা গছে কিমান খিনি সুবিধা, কিন্তু সেই গছজোপাক ইমান সোনকালে মানে ইমান তৎক্ষণাত একো নাভাবাকৈ কাটি দিয়ে। কিন্তু সেই সেনেকুৱা এজোপা গছ আ আকৌ তোমাৰ হ'বলৈ মানে
বহুত দিন লাগে, উম। বহুত দিন লাগে তোমাৰ। অহ, বহুত আমাৰ এতিয়া তোমাৰ মোৰ ত মানে স্কুল আছ স্কুলৰ মানে তোমাৰ পৰিৱেশ টোতে আমাৰ মানে ধৰিলও আগত আগতে যিবিলাক মানে মানুহ আছ আছিলে সিহঁতে ইমান ধুনীয়াকে গছ ৰুইছে। তোমাক বহুত ডাঙৰ ডাঙৰ হৈ আছে গছগেইডাল। ভাল গম পাইছ আৰু সেইটো কাৰণে মানে, অহ, তেতিয়া হ'লে? অহ, সেইটোৱে, গৰম হ'ল হয় বহুত কিন্তু এতিয়া বতাহটো
সেয়ে অহ, এতিয়া মানুহখিনিহে ৰুলেহে আকৌ পিছৰ প্ৰজন্মলে অকন ভাল ভাল হব, শান্তিত থাকিব পাৰিব। কেতিয়া লাহে লাহে ইমান প্ৰদূষণটো বাঢ়ি পিছে এতিয়া যদি আকৌ মানুহে আগত যিমান গছ আছ আছিল তাৰ এটা দুই তিনিগুণ বেছি কৰিব লাগিব।
তিনি গুণ ৰুব লাগিব, মানে কি হৈছে আগতে গাড়ী মটৰ বহুত কম আছিলে হয়ানে? কোনোবা এঘৰ মানুহৰ গাড়ী কিন্তু আজিকালি বহুতৰ গাড়ী হৈ গ'ল। অহ, উম।
কাটি কাটি ৰাস্তা বনাইছে ভাবা? কিমান পাহাৰ পৰ্বত কাটিছে। কাটি কৰিহে দিয়াচোন ইমানখিনি ৰাস্তাত টাব হও
অহ। আৰু কি জানানে ৰাস্তাতটো আমাৰ মানে বহুত দৰকাৰী। তোমাৰ গছো আমাৰ কাৰণে বহুত বহুত দৰকাৰী হয়নে? মানে কি হ'ল ৰাস্তাটো বনোৱাৰ লগতে যে গছ বিলাক ৰুই সেইটো কিন্তু ভাল কাম কৰিছে, হয়নে, চাইডত গৈ যে গছ বিলাক ৰুই দিছে, সেইটো কিন্তু ভাল কাম কৰিছে কিন্তু ন'। ইয়াৰ পৰা উঠাই দিছে, কিন্তু তেওঁলোক আৰু তিনডাল কিন্তু ৰুইছে।
কিন্তু জনসাধাৰণেও সেইটোত অকন আগ্ৰহী হ'ব লাগে, যে গছজোপা ৰুলে বুলিয়ে যে দায়িত্ব শেষ সেইটো নহয় ন' অকন চবে অ', গছজোপা যাতে ভালেই থাকে।
সেইখিনি মানে ব‌ই লাগিব তুমি, এতিয়া ঘৰতে চোৱাচোন ঘৰ ভাত পানী মানে তোমাৰ মায়ে বনাইছে আৰু। খাম আৰু দিয়া পিছত কথা পাতিম দিয়া ন' অ', হ'ব দিয়া অ', অ', অ।